অঁ কোৱা।
কি কৰি আছা।
মই এনে আছো ৰবা তুমি?
মইয়ো এনে আছোঁ ৰ'বা চাহ খালা।
উম খালো তুমি।
মইও খালো এতিয়া খবৰ ভালনে বাৰু তোমাৰ।
উম ভালেই ৰবা, তোমাৰ কেনেকুৱা?
ঠিকে আছে ৰ'বা আজি মই এটা বিষয়ত কথা পাতিম। ম বুলি ভাবিছিলোঁ তুমি পিছে কিবা কামত ব্যস্ত আছিলা নেকি।
নাই নাই মই এনে বহি আছিলো আৰু কি নো কৰিম এতিয়া কোৱাচোন কি বিষয়ে বা কথা পাতিম বুলি ভাবিলা
অ মই যে ভাবিছিলোঁ যে। আমি অলপ সামাজিক মাধ্যমৰ ওপৰত কথা পাতোঁ।
অ ভালে বিষয় মানে লৈছাচোন আজি, এনেতো আজিকালি সামাজিক সামাজিক মাধ্যম‌ নহলে কোনেনো চলিব পাৰে।
ঠিকে কৈছা দিয়া তুমি। আজিকালি সৰু-সৰু লৰা-ছোৱালী পৰা আৰম্ভ কৰি সকলোৰে সা মাজিক মাধ্যমৰ থাকেই যিহেতু।
উম সেইটোৱেটো। কাৰণ আজিকালি চাবাচোন তুমি, চবৰে হাতত মোবাইল ফোনটো থাকিব আৰু চবেই সামাজিক মাধ্যমে ব্যৱহাৰ কৰি থাকে।
ঠিকে কৈছা দিয়া। আজিকালি উম য'তে যাবা বাছতে হওক বা ৰাস্তা ঘাটে হওঁক। সকলোৱে সামাজিক ‍ মাধ্যমতে দেখোন থাকে। নহয় নে? নে
সেইটোৱেটো। কাৰণ আ আজিকালি আহ মানে সামাজিক মাধ্যম নহ'লে নহয় আৰু কিন্তু লাগেওঁ দিয়াচোন। কাৰণ আজি কালি কিমান আমাক সামাজিক মাধ্যমে সুবিধা কৰি দিছে।
ঠিকে কৈছা দিয়া। আজিকালি পঢ়া পৰা আদি কৰি সকলোতে দেখোন সামাজিক মাধ্যম ব্যৱহাৰে কৰা হয়। ধৰি লোৱা কবাত আমি বিদ্যালয়ৰে বস্তুবোৰ আমি ফটোও মাৰি ল'ব পাৰোঁ। লগৰ পৰা বা আমাক ছাৰ বাইদেউসকলেও আজি কালি ফ ফটো মাৰিয়ে দিয়ে। নহয়নে বাৰু?
সেইটোৱেটো আৰু চাবাচোন আজিকালি সামাজিক মাধ্যমত অ বিভিন্ন এপ ওলাইছে যোন বিলাকৰ কাৰণে আমাৰ পঢ়াত ইমান সহায় হ'য় আছে। কাৰণ যদি মই এতিয়া কিবা এটা নোৱাৰোঁ বা তুমিয়ে নোৱাৰিলা, আমি ধৰা চেট জি পি টি হওঁক মে টা হওক গুগল হওক বিভিন্ন এপ আছে যত আমি, আমি নোৱাৰা বস্তু বস্তু খিনি চাব পাৰোঁ।
তুমি ঠিকে কৈছা দিয়া। আজি কালি পিছে আজি কালি ল'ৰা ছোৱালী বোলে বেছি বেছিভাগ ছোৱালীয়ে আজিকালি যিহেতু ইনষ্টাগ্ৰামত খুব ভিডিঅ' বনায় বা তাৰ যোগেদিও এটা তাহাঁতে মানে নিজৰ হবি বিচাৰি লয়, নি জৰ আম মন পচন্দৰ মতে তাতে ভিডিঅ' বনাব পাৰে। আজি কালি যিহেতু তোমালে তুমি দেখি চাই চাগে যে আজিকালি বহুতে ভ্লগ কৰে, ভিডিঅ' বনায় বা ৰিল বনাই ছোৱালীবোৰে। সেইবোৰ আজিকালি বহুত চলিছে।
উম সেইটোৱে আৰু ওহো নিজৰ এটা তেওঁলোকে ইনকাম এইটোৰ পৰা মানে উলিয়াই ল'ব পাৰে কিছুমানে আৰু ধৰা। ত সেইটো এটা নিজৰ কাৰণে ভাল আৰু এটা ক্ষেত্ৰত কব গলে বেয়াওঁ। কাৰণ সামাজি জিক মাধ্যমটোত যদি আমি মানে কৰিব লাগে যোনখিনি আমাৰ আহ মানে এটা সময়ত কৰিব লাগে। এনেকুৱা নহয় যে আমি এনি টাইম এ কি বুলি কয়? সামাজিক মাধ্যমতে ব্যৱহাৰ কৰি কিনে আমাৰ পঢ়া শুনা এৰি দিব লাগে।
ঠিকে কৈছা দিয়া তুমি, আজিকালি অৱশ্যে আহ ল'ৰা-ছোৱালীবোৰে যিহেতু সামাজিক মা ধ্যমত বহুত বেছি মানে তাৰ লগত যোগ হৈ গৈছে যে পঢ়াটো তেওঁলোকে মানে পাহৰিয়ে যোৱা যেন হৈছে। ত' তাহাঁতে মানে অ অনবৰত মোবাইলতে সামাজিক মাধ্যমে চাই থাকে, সেয়ে ব্যৱহাৰ কৰি থাকে বা ধৰি লোৱা এ গেমে খেলি থাকে, সেইবোৰে কৰি থাকোঁতে ব্যস্ত হয়।
উম সেইটোৱেটো। চাবা এতিয়া আমাক যিহেতু সামাজিক মাধ্যমে ইমান এটা সুবিধা কৰি দি ছে তেন্তে আমি ইয়াক অ অলাগতিয়াল কামত ব্যৱহাৰ কৰিব নালাগে আৰু যদি আ কৰিছোও তেতিয়া হলে মানে আ মানে কিবা যদি আমাৰ মন পচন্দৰ কাম আছে সেইটো আমি অলাগতিয়াল বুলিও ক'ব নোৱাৰো দিয়াচোন। ত মানে আমি এটা সঠিক ভাৱে মানে ব্যৱহাৰ কৰিব লাগে। এটা সময়ৰ মানে অ মানে তেনেকুৱা নহয় যে আমি সকলো টাইমতে সামাজিক মাধ্যযমটো ব্যৱহাৰ কৰি থাকিম আৰু আমি পঢ়া শুনা সকলো এৰিয়ে দিম।
ঠিকেই হৈছে দিয়া তুমি আজিকালি যিহেতু সামাজিক মাধ্যমত খুব বেছি মানে অ বিভিন্ন ধৰণৰ বস্তু ওলাইছে, যেনেকুৱা আমি ধৰি ল অনলাইনতে আমি পইচা বোৰ আদান প্ৰদান কৰিব পাৰোঁ, ইটো সিটো বা সামাজিক মাধ্যমত কিছু কিছুমান আমাৰ এপ আছে য'ত আমি অ বস্তু বোৰ আমি কিনিব পাৰোঁ বা বেচিবও পাৰোঁ। সেনেকুৱাও কিছুমান এপ থাকে। বা ধৰি লোৱা আমাৰ এই এটা ব্লীংকীট এইবোৰ আমি মানে কম সময়তে তাৰ পৰা আমি বস্তুবোৰ কিনিব পাৰোঁ। ধৰি লোৱা আমি বজাৰত যাব সময় নোহোৱা ত আমি তাৰে পৰায়ে বজাৰ কৰিবলে আমি দশ মিনিটতে পাই যাওঁ, ত সেইবোৰত খুব বেছি আমাক সহায় কৰিছে বাৰু সামাজিক মাধ্যমে।
উম সেইটোয়ে। চাবা এতিয়া বেলেগৰ কথানো কি ক'ম, মানে মইয়ো ব্যৱহাৰ কৰোঁ ব্লিংকিত যোনটো কাৰণ মানে আমাৰ কেতিয়াবা এনেকুৱা হয় যে আমাৰ আ ৰাতিয়ে ধৰা এইখিনি সময় মানে ৰাতি কিবা এটা বস্তু লগা হল। আমাৰ এইখিনিত নাপ পালো সেইটো বস্তু আৰু ইমান ৰাতি কৰপৰা নো আনিব যাম। ত' আমি সেনেকা ধৰণে ৰাতি হ'লেও বিলাক এপৰদ্বাৰা আমি বস্তুবোৰ পাব পাৰো সেইকাৰণে সেইটো আমাক বহুত সুবিধা কৰি দিছে আৰু আমি আ আৰু এটা হেৰিয়ো আছে যে বেয়াও আছে। ধৰা আজিকালি চচিয়েল মিডিয়াত, অ বহুত মানে বন্ধু বান্ধৱী ফোন মাৰি ছবে ধৰ অনেকে ইনষ্টাগ্ৰাম হওঁক, ফেচবুক হওঁক, টুইটাৰ হওঁক ত মানে কিছুমান মানুহে ইমান সোনকালে বিশ্বাস কৰি লয় যে বা আমাক কিবা লগ কৰিব গুচি যায় বা কয় এনেকুৱা কথা পাতিব ধৰে ত' এইবিলাকৰ পৰা কি কি কিছুমান বাৰু ভাল থাকে। মই এনেকুৱা নকওঁ যে সকলোবোৰ বে য়াই থাকে। কিন্তু কিছুমান এনেকুৱা মানুহ থাকে যে এ যোনবিলাকে আমাৰ ক্ষতি কৰিব বিচাৰে ত' আমি যদি এনেকে চিনি নাপাও মানে ইমান ভালকৈ নাজানো তাৰ কথা আমি এনেকুৱা হঠাৎ তেওঁলোকৰ আমাৰ সকলো কথা খুলিও কব নালাগে আৰু আমি এনেদৰে লগ কৰিবও যাব নালাগে।
ঠিকে কৈছে দিয়া। আজিকালি সা সামাজিক মাধ্যমত খুব বেছি এনেকৈ অহ বেয়া মানুহ লগ পোৱা যায়। ত' সেয়া সহজে আমি বিশ্বাস কৰিব নালাগে বা লগ কৰি যাব লগ কৰিবলৈ যাব নালা কাৰণ সেইটো ধৰি লোৱা আমাৰ মানে আমাৰ বেয়া ভাৱক মানুহ হ'ব পাৰে কিজানিবা বা অন্য মানে বেয়া চিন্তা মানুহ হ'ব পাৰে ত এনেকুৱা যেনেকে তেনেকুৱা আমি লগ কৰিব যাব নালাগে আচলতে। কাৰণ আমাৰ আ আমাৰ নিজৰোতো আমাৰ সুৰক্ষাৰ কথা ভাবিব লাগে। সেইকাৰণে আমি এনেকৈ লগ কৰিব যাব নালাগে বা নিজৰ আ আ আমাৰ কথাবোৰ এ কথাবোৰ ক'ব নালাগে তাহাঁতক খুলি। মানে বা আমাৰ ঘৰৰ পৰিয়ালত কি চলি আছে, কি চলা নাই সেইবোৰ ক'ব নালাগে আচলতে, অতি সোন কালে বিশ্বাস কৰিবলে।
আৰু চাবা আজিকালি সামাজিক মাধ্যমত যোনটো মানে আমি সেই কৰো কি বুলি কয় অনলাইন পেমেণ্ট কৰো সেইটো আমাক কিমান সুবিধা কৰি দিছে। কাৰণ অনলাইন পেমেণ্ট আমি কেতিয়াবা আহ এনেকুৱা হৈ যায় আমি ক'ৰবাত দূৰলৈকে পথ খাব লগা হৈ যায় ত' আমি সেইবিলাক এনেদৰে ইমান সহজে আমি পঠিয়াব পাৰো, আগতে কি হৈছিল আমাৰ বহুত অ মানে অ অসুবিধা হৈছিল এনেকৈ দূৰলৈ পইচা পঠিয়াব লগা হলে, কিন্তু আজিকালি সেইটো সমস্যা বহুত দূৰ হৈছে কাৰণ অনলাইন পেমেণ্টৰ জোৰেৰে আমি যিমান দূৰলে হলেও এ মানে পইচা পঠিয়াব পাৰো ত' যদি আমাক এই স সামাজিক মাধ্যমে ইমান সহায় কৰিছে ইমান সুবিধা দিচে তেন্তে আমি ইয়াক আ অদৰকামি অদৰকাৰী কামত বা অপব্যৱহাৰ কৰিব নালাগে।
তুমি ঠিকে কৈছা দিয়া আগতে বাৰু, আগ এতিয়াতো বহুতে ভাল হৈছে। আছে কাৰণ এতিয়া ধৰি লোৱা তোমাৰ তাত পইচা নাই অহ, ধৰি লোৱা মোৰ অ' সিদিনা এনেকুৱা হৈছিল যে মই কলেজত যাবলৈ পইচাই নাছিল। নাছিল ত'সে এনেকুৱা সময়ত মানে আমাক অনলাইন পে'মেণ্টে বহুত বেছি সহায় কৰে কাৰণ ধৰি আমাৰ আগতে কি আছিল পইচা নাছিল আমি বেংকত উলিয়াব যাব লাগে ত সেইবোৰ এতিয়া আমি কষ্ট বোৰ কৰিব নালাগে। আমাৰ যিহেতু হাতে- হাতে মোবাইলটো থাকেই সামাজিক মাধ্যম দৈনিক ব্যৱহাৰ কৰোৱেই ত'তাৰে মাধ্যমতে আমি সেনেকোৱা পইচাবোৰ ধৰি বাছত হওক বা দোকানতে কিবা কিনিলোঁ সেই তাতে আমি অহ অনলাইন পেমেণ্ট কৰিব পাৰোঁ ত'সেনেকুৱা কোৱা -কোৱা আমি পইচাবোৰ আদান- প্ৰদান কৰো নহয়নে বাৰু?
সেইটোয়েতো অ', মানে এনেকুৱা হৈছে এতিয়া অ', কিছুমানে ক'ব বাৰু যে এই কি বুলি কয় ল'ৰা -ছোৱালী বোৰ বেয়া হৈছে সামাজিক মাধ্যম ব্যৱহাৰ কৰি কিবা - কিবি কিন্তু, মোৰ মতে এইটো নহয় সামাজিক মাধ্যমতোক দুখ দি পেলাই লাভ নাই। যদি এইটো আমাৰ নিজৰ ওপৰত কথা আমি যদি বিচাৰো আমি ভাল হ'ব পাৰো, আমি যদি বিচাৰো আমি বেয়া হব পাৰোঁ যদি আমি ইয়াক ভাল দৰে ব্যৱহাৰ কৰোঁ তে সামাজিক মাধ্যমটো অহ হৰ কাৰণে এক বহু উপকাৰী বস্তু। কিন্তু আমি যদি ইয়াক সঠিক ভাৱে ব্যৱ ব্যৱহাৰ নকৰোঁ এনীটাইম যদি সামাজিক মাধ্যমটোতে লাগি থাকো তেতিয়াটো ই আমাক অপকাৰ কৰি কৰিবই ন' তহ এইটো আমাৰ মানুহবোৰৰ কথা যে আমি ইয়াক কেনেদৰে ব্যৱহাৰ কৰো। আৰু আ' আমি সকলোবোৰ এৰি কেনে ইয়াতে লাগি থাকো নে, আ' নিজৰ শক সকলোবোৰ চাই চিন্তি কৰো ত' এইটো মানুহবোৰে নিজে ভাবিব লাগিব নিজৰ অ' মানে থাকিব লাগিব।
তুমি ঠিকেই কৈছা দিয়া পিছে আজি তোমাৰ লগত এই বিষয়টোত কথা পাতি খুব ভাল লাগিল। তোমাৰ পৰা মই আজি বহুত সামাজিক মাধ্যমৰ বিষয়ে আ জ্ঞান পা পালোঁ বা তুমিও মোৰো পৰা কিবা শিকিলা আজি খুব বেছি ভাল লাগিল এই বিষয়ত ওপৰত আলোচনা কৰি।
হয়- হয় তুমি ঠিকে কৈছা এনেধৰণে মানে সঠিক কেতিয়াবা- কেতিয়াবা কিবা নহয় কিবা এটা আলোচনা কৰিব
ঠিকে কৈছা দিয়া তুমি আশা কৰো এনেকুৱা আমি আগলৈও আন- আন কিছু কিছুমান এনেকুৱা ধুনীয়া- ধুনীয়া বিষয়ৰ ওপৰত কথা পাতি থাকিব পাৰিম। আৰু এৰো দিয়া এতিয়া।
ঠিক আছে -আছে ৰাখিছো দিয়া তেতিয়াহ'লে।